মৌ' কি কৰি আছা তুমি, শুনিছো
অ' অ' মই আছোঁ বহি আছো তুমি।
মইয়ো বহি আছো ঘৰতে আছা?
অ' ঘৰতে আছোঁ তুমিও নে
মই ঘৰতে আছো ৰবা এ ভাবিলো আজি পৰিৱেশৰ ওপৰতে অলপমান আলোচনা কৰিলো হয় তোমাৰ লগত।
অ' হয় হয় নিশ্চয় নিশ্চয় পৰিৱেশ আমাৰ জীৱনৰ সৈতেই গুৰুত্বপূৰ্ণ অংশ পৰিৱেশ অবিহয়নে যি বনৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি গতিকে এইটো এটা ভাল বিষয়।
ঠিক কৈছা দেই আহ তুমি পৰিৱেশ বুলিলে কি বুজা তুমি এনে।
অ'
পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ যি আমাৰ চাৰিওফালৰ যিটো বাতাবৰণ সেই এইটোকে পৰিৱেশ বুলি বুজো যেনে তোমাৰ বায়ু পানী, মাটি গছ -গছনি তোমাৰ জীৱ- জন্তু আৰু মানুহৰ যিবোৰ সমষ্টি আছে সেইবোৰকে সকলোবোৰ মিলিয়েই আমাৰ পৰিৱেশ গঠন হয় তুমি কি ভাবা
হয় ময়ো একমতে দিয়া আমাৰ চাৰিওফালৰ আৱৰণ একেবাৰে পৰিৱেশ বুলি কয়।
হয় আমাক এ বাদতি আমাৰ চাৰিওফালৰ যিবোৰ আছে চব অ জ্বৰ বস্তু জীৱ বস্তু চববোৰ হয় তোমাৰ পৰিৱেশ গঠন হয়
পৰিৱেশ গঠন হয় হয়
হয় তুমি ভাবানে যে পৰিৱেশত পৰিৱেশ আমাৰ জীৱনত গুৰুত্বপূৰ্ণ বুলি
হয় মই ভাবো পৰিৱেশ আমাৰ জীৱনৰ এটা মহত্বপূৰ্ণ উপাদান কাৰণ আমি আহ উশাহ নিশাহ লবলৈ বিশুদ্ধ বায়ু পাওঁ পৰিৱেশৰ পৰাই পাওঁ তাৰ পিছত পাণ কৰিবলৈ পানী পাওঁ আৰু খাদ্য উৎপাদনৰ বাবে মাটি পাও এই সকলোবোৰ পৰিৱেশৰে দান দিয়াছোন পৰিৱেশত থকা গছ গছনিৰ ফলতে আমি উশাহ লৈ লৈ থাকিব পাৰিছো নহয় নে
হয় হয় হয় আ মই একমত কিন্তু ভাবো বৰ্তমান অ' তুমি ভাবাে যে বৰ্তমান সময়ত আহ পৰি পৰিৱেশ সমস্যাৰ সন্মুখীন হৈছে কিছুমান সমস্যাৰ সন্মুখীন হৈছে হয়
হয় বৰ্তমান এ দুখন বন ধ্বংস জলবায়ু পৰিৱৰ্তন প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি আদি ডাঙৰ সমস্যা হৈ পৰিছে এই পৰি এই সমস্যা কাৰণে আজি পৰিৱেশন ধংসৰ সন্মুখীন হ'বলগীয়া হৈছে দিয়াচোন
হয় হয় হয়
নানান ধৰণৰ সমস্যা আহি পৰিছে
হয়
বৰঞ্চল ধ্বংস মাটি খহি আছে এইবিলাকৰ ফলতে দিয়েচোন
হয় আৰু তুমি কি ভাবা যে এই বায়ু প্ৰদূষণ বোৰ যে হয় এই বায়ু প্ৰদূষণ বোৰ কিহৰ কাৰণে হয়
বায়ু প্ৰদশন বুলি ক'বলৈ গ'লে ধৰা এ আজিকালি ৰাস্তাত বিভিন্ন ধৰণৰ বহুত হাজাৰ হাজাৰ লাখ লাখ গাড়ী চলি থাকে তাৰ ফলত যান বাহনৰ পৰা ওলোৱা ধোৱা কাৰখানা ধোৱা আৱৰ্জনা জ্বলোৱা আদিৰ ফলত বায়ু দূষণ হয় ইয়াৰ ফলত বিভিন্ন ৰোগ হয় মহামাৰি হয়
হয় আৰু অ মই একমত তোমাৰ এই তুমি কোৱা খিনি হয় তোমাৰ বায়ু প্ৰদূষণত এই প্ৰধান কাৰণ কাৰকবোৰ হৈছে তোমাৰ এই যান বাহনৰ ধোঁৱাবোৰে আমি কৰ'বাত নহয় ক'ৰবাত আমি যদি অ য'ত আমি যদি ক'ৰবাত ওচৰৰ জেগালৈ যাব লগীয়া আছে তেতিয়াহলে আমি যিমান দূৰ সম্ভৱ আমি যান বাহন বৰ্জিত কৰিব লাগে হয়তো যিবোৰ আৰু চবতকে গুৰুত্বপূৰ্ণ কথাটো হ'ল যিবোৰ পুৰণা যান বাহন থাকে সেইবোৰে পৰিৱেশ প্ৰদূষণ বেছিকে কৰে ত' সেইবোৰৰ পৰা ওলোৱা ধোৱা পৰিৱেশৰ কাৰণেও হয়তো বেছি ক্ষতিকাৰক বুলি মই ভাবো
আৰু যিমান পাৰো আমি ধৰি লোৱা হয়তো চাইকেল নহয় বা খোজ কাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিবে লাগে।
হয় হয় হয়, য'ত একেবাৰে নোৱাৰি-
হয়, তেতিয়া গাড়ী মটৰ ইউজ কৰে। তাতে গাড়ী মটৰ ব্যৱহাৰ কৰিব লাগে, কাৰণ এনেকুৱা আমি যদি অসয়- ওচৰ জাগাতে চাইকেল লৈ যাওঁ বা আমি খোজকাঢ়িয়ে যাওঁ, তেহলে আমাৰ এ দেহৰ- দেহৰ গঠনো ভাল হৈ থাকে দেহৰ তেজ তেজ চলনো ভাল ভাল হৈ থাকে। তাৰ ফলত আমাৰ স্বাস্থ্যও ভালে থাকে। যিমান খিনি পাৰি সিমান খিনি প্ৰদূষণৰ পৰা আঁতৰি থাকিব চেষ্টা কৰিব লাগে।
ঠিকে কৈছা আৰু তোমাৰ এইবোৰে- আমি যিমান বাহন ইউজ কৰিম এইবোৰ এই বাহনত কি ইউজ কৰে, বাহনত পেট্ৰল ইউজ হয়, - ডিজেল হয় ডিজেল ইউচ হয়, এইবোৰ হৈছে তোমাৰ- হয়, এইবোৰ হৈছে তোমাৰ প্ৰকৃতিৰ উপাদান। গতিকে, - এইবোৰ এইবোৰ হৈছে অনবীকৰণ যোগ্য সম্পদ তোমাৰ এবাৰ যদি এইবোৰ- পৃথিৱীৰ পৰা শেষ হৈ যায় তেতিয়াহ'লে আমি এইবোৰক আকৌ আমি পিছত ঘূৰা পিছত না- পাম ত' এইবোৰ মানে এটা হয়, এইবোৰ মানে সীমিত- সম্পদ যিহেতু, গতিকে আমি ইয়াৰ সদ ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো।
আৰু একদম সীমিত ৰূপত মাৰ্জিত ৰূপত আমি এইবিলাক ব্যৱহাৰ কৰিব লাগে।
হয়, আৰু তুমি ভাবা আমি যিহেতু আজি তুমি- ওলাই গ'লে দেখি পায় যে নদ নদীবোৰ বহুত- দূষিত হৈ গৈছে। তুমি এনেই পানী দুষণৰ বিষয়ে কি কবা?
তাৰে কাৰণ মই আমি নিজে বুলি ক'ম মানুহ বোলিয়ে কম, কাৰণ চাবা, - নদী পুখুৰী আৰু যিবিলাক জলাহয়ত আৱৰ্জনা কোনে পেলায় মানুহেইটো আমিয়েটো পেলাওঁ। আৰু ৰাসায়নিক- পদাৰথ কাৰখনৰ পৰা যিবিলাক আহ বৰ্জিত পানী ওলাই সেইবিলাক ডাইৰেক আ- যাই কিনে নদী পুখুৰীত পৰে। সেনেকে পা- পদাৰ্থ বিভিন্ন ধৰণৰ কেমিকেল মিক্স হৈ কিনে পানীটো প্ৰদূষিত হয়। আৰু ইয়াৰ ফলত জলজ জীৱৰ ক্ষতি হয় ত আমি এইবিলাক- কৰ আৰু এ মূল কাৰণ বুলি ক'ব পাৰি। আমি যদি চা আজি- ভাল কৰি ৰাখিলো হয় বা চাফা কৰি ৰাখিলো হয় আজি বায়ুৰ প্ৰদূৰণ নহল হয় পানীৰ প্ৰদূষণ নহল হয়। বা বিভিন্ন ধৰণৰ বেমাৰ মাৰাত্মক এইবিলাক নাহিলে হয় একো।
হয়। আৰু যিহেতু- এতিয়া আমাৰ অসমতো যিহেতু, এই গুৱাহাটী গুৱাহাটীত তোমাৰ দ্বীপৰ বিলত- গছ গছনিবোৰ কাটিছে, ত' তুমি কি- ভাবা এই গছ গছনি কাট গছ গছনি- আহ যিবোৰ যে গছ গছনি কাটিলে পৰিৱেশত কি প্ৰভাৱ পৰিব পাৰে এইবোৰ?
গছ গছনি ধৰা, আমি গছ গছনি আমাক অক্সিজেন যোগান ধৰে। আৰু অধিক গছ গছনি কাটিলে অক্সিজেন কমে উষ্ণতা বৃদ্ধি পায়। বৃষ্টি পাতৰ পৰিমাণো- প্ৰভাৱিত হৈ দিয়াচোন। এই গছ- গছনিয়ে আমাক বিভিন্ন ধৰণৰ পৰিৱেশ পৰিৱেশৰ সমস্যাৰ পৰা আমাক- ৰক্ষা কৰি থাকে। বা ধৰা আজি ডাঙৰকে ধুমুহা বৰষুণে হল আমি গছৰ তলতেটো যাওঁ। যদি চাইডত কোনো একো বস্তু নাথাকে আমি- সহায় ল'ব পাৰো তেনে আমি গছৰ তলতে যাব লাগিব, যদি মানুহে এনেকে গছ গছনি কাটিয়ে থাকে। সেইবিলাকো এট- এটা সময় চব নোহোৱা হৈ যাব। আৰু এই গছ-গছিনি ধ্বংসৰ ফলতে আজি মাটি শুহি আছে। এইবিলাক ডাঙৰ ডাঙৰ সমস্যা দেখাই দিছে। সেইকাৰণে যিমান পাৰোঁ গছ-গছনি ধ্বংসৰ পৰা আঁতৰি থাকিব লাগে, বা নিজে এডাল গছ কাটি আমি দহডাল গছ বা দহডাল বা এশডাল যিমানখিনি সম্ভৱ ভয় সিমান খিনি ৰুব পাব লাগে, তেনেকে আমি পৰিৱেশটো বচাই যাব পাৰিম। ভৱিষ্যত প্ৰজন্মলৈকেওঁ।
হয়', তাৰোপৰি তোমাৰ গছ গছনি কটাৰ কাৰণে তোমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ অ', সল সালনি হৈছে যেনেকে তোমাৰ গোলকীয়স্ততা বৃদ্ধি পাইছে, তুমি চাবা আজি- আজিৰ দিনত বেছি অ' গৰম হৈ গৈছে পৰিৱেশটো তোমাৰ, আজিকালি বেছি গৰম লাগে তোমাৰ এই গোলক উষ্ণতাৰ ফলতে এইবোৰ হৈছে।
তাই জলবায়ু পৰিৱৰ্তন হোৱা কাৰণেতো, উষ্ণতা পৃথিৱীৰ উষ্ণতা ধীৰে ধীৰে উম', বাঢ়ি বাঢ়ি যাই আছে। ইয়াৰ ফলতেতো বানপানী খৰাং আৰু ঘূৰ্ণবতা বৃদ্ধি পায়। এই গছ-গছনি কাটাৰ ফলতে মানুহে স্বাভাৱিক বুলি ভাবে, কিন্তু এইবিলাক স্বাভাৱিক কথা নহ বহুত ডাঙৰ ডঙৰ পিছলৈকে বহুত ডাঙৰ ডঙৰ সমস্যাৰ সন্মুখীন হয় পৃথিবীখনে। গছ-গছনি কাটাৰ ফলতে। উ
হয়', আৰু মই ভাবো আজিকালি আমি যিবোৰ প্লাষ্টিক ব্যৱহাৰ কৰো, এইবোৰেও শৰীৰৰ মানে এইবোৰেও প্ৰাকৃতিক বহুত কু প্ৰভাৱ পেলাই, আমাৰ পৰিৱেশ ধ্বংস কৰাত। মানে বহুত ধ্বংস কৰি দিয়ে মানে এই- এইবোৰে। তুমি কি ভাবা?
তুমি ঠিকেই কৈছা দেই প্লাষ্টিক, সহজে নষ্ট নহয় কিন্তু। আৰু ই' মাটি আৰু পানী দুটাই দূষিত কৰে। আৰু বহু জীৱ জন্তু প্লাষ্টিক খাই মৃত্যু বৰণ কৰে। আৰু কাৰণ প্লাষ্টিক সহজে মাটিৰ লগত মিহলি হৈ নাযায় ন'। সেইটো কাৰণে মাটি প্ৰদ হওঁতেও বেছি টাইম নালাগে প্লাষ্টিকৰ দ্বাৰা, মানুহে প্লাষ্টিক পুৰি দিয়ে যতে টতে যাবৰ লগত, তেনেকুৱা কৰাৰ ফলতো বহুত বা বায়ু প্ৰদূষণ হৈ যায়।
হয়', আৰু মই ভাবো আমাৰ মানুহৰ আমাৰ মানুহ হিচাপে আমাৰো মানে পৰিৱেশ সংৰক্ষণৰ বাবে পৰি- পৰিৱেশ সংৰক্ষণ কৰাটো আমাৰো দায়িত্ব। তুমি কি ভাবা যে আমি পৰিৱেশ সংৰক্ষনৰ বাবে আমি এনে কি কি কাম কৰিব পাৰো?
আমি যিমান পাৰো সিমান অধিক গছ-গছনি ৰোপন কৰিব পাৰিব লাগিব, প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব। আৰু পানীৰ অপচয় কৰিব নালাগিব, আৰু পৰিষ্কাৰ পৰিছন্নতাটো বজাই বজাই ৰাখিব লাগিব দিয়াচোন। আৰু বাহিৰৰ দেশৰ নিচিনা আমাৰ ইয়াতে প্লাষ্টিক বৰ্জিত কৰি দিব লাগে। একেবাৰে, তেতিয়াহে যদি আমাৰ দেশখন অলপমান উন্নত হ'ব।
হয়', মোৰ দৃষ্টিত কিন্তু পৰিৱেশৰ বিষয়ে জ্ঞান, পৰিৱেশৰ বিষয়ে জ্ঞান দিয়াত মানে শিক্ষাৰো বহুত ভূমিকা আছে, শিক্ষাৰ বহুত ডাঙৰ ভূমিকা আছে, তুমি এনে কি ভাবা যে শিক্ষাৰ কেনে ধৰণৰ ভূমিকা আছে?
শিক্ষাটো পৰিৱেশত বহুত খিনিয়ে ভূমিকা পালন কৰে। আৰু পৰিৱেশ শিক্ষাই মানুহক সচেতন কৰি তোলে। ইয়াৰ ফলতে মানুহে গম পাব পৰিৱেশ ৰক্ষাৰ বাবে কি কি গুৰুত্বপূৰ্ণ, কি কি প্ৰয়োজনীয় বা কেনেকুৱা কি কৰিলে আমাৰ পৰিৱেশটো ৰক্ষা হৈ থাকিব। পৰিৱেশটো ভালে থাকিব, পৰিৱেশৰে সমস্যা নাহিব, কি কি সেইবিলাক আমাক শিক্ষাই আঙুলিয়াই দিয়ে, শিক্ষাই এইবিলাক বহুত ভূমিকা পালন কৰে। আৰু ছাত্ৰ ছাত্ৰী সকলকে, বিদ্যালয়, মহাবিদ্যালয়ত আহ বৃক্ষৰোপণ কাৰ্যসূচীত অংশ অংশগ্ৰহণ কৰিব পাৰে। পৰিষ্কাৰ অভিযান চলাব পাৰে আজিকালিতো ওলাইে থাকে এইবিলাক গেছ চৰকাৰৰ পৰা আৰু নিজৰ লগতে আনেও সচেতন আনকো সচেতন কৰিব পাৰে এইবিলাকৰ যোগেদি। তুমি কি ভাবা?
মইও তাকে ভাবো আহ তোমাৰ সৈতে একদম কথা মতে এক মত তদুপৰি আমাৰ অসমত অ পৰিৱেশ সংৰক্ষনৰৰ বহু উদাহৰণ আছে, যেনে তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয়ত উদ্যান উদ্যান, মানহ ৰাষ্ট্ৰীয় উদ্যান, এইবিলাক আদি আমাৰ প্ৰকৃতিক সম্পদ, এইবোৰ সংৰক্ষণ কৰা অতি প্ৰয়োজনীয় এ যিহেতু আৰু যদি আমি তুমি কি ভাবা, যে যদি আমি পৰিৱেশ ৰক্ষা নকৰো তেন্তে কি হব?
আমি পৰিৱেশ এ যদি ৰক্ষা নকৰো তেনেহলে ভৱিষ্যত প্ৰজন্ম বিশুদ্ধ বায়ু নাপাব পানী, আৰু সুস্থ জীৱন-যাপন লাভ কৰিব নোৱাৰিব, বহু প্ৰজাতিৰ জীৱ বিলুপ্ত হৈ যাব। পৰিৱেশত বহুত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব।
সঁচাকৈয়ে পৰিৱেশ ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব কিন্তু আৰু সব আৰু লগতে চৰকাৰৰ লগতে আমাৰ সাধাৰণ নাগৰিকত্ব নাগৰিকেও যদি নিজৰ দায়িত্ব পালন কৰি যায়, তেতিয়া হয়তো পৰিৱেশ বহু সংৰক্ষণ কৰিব পাৰিম আমি পৰিৱেশ ভাল কৰিব পাৰিম।
হয়
হয়, আজি আলোচনাৰ পৰা মই হয়, আজি এই আলোচনাৰ পৰা মই বহুত কথা জানিলো কিন্তু
মইও দেই আমি সকলোৱে পৰিৱেশ সংৰক্ষণৰ বহুত কাম কৰিব লাগিব আৰু কাম কৰা উচিত।
তই ঠিকে কৈছা ধন্যবাদ, আশা কৰো আমি সকলোৱে পৰিৱেশ সমূহ সুৰক্ষাৰ বাবে অ আমি সকলোৱে মিলি কাম কৰি যাম আৰু পৰিৱেশ সংৰক্ষণ কৰিম
ধন্যবাদ সেউজীয়া পৰিৱেশ, সুন্দৰ জীৱন এয়ে হল আমাৰ লক্ষ্য
হয় হয় ঠিক কৈছা তুমি আজিৰ বিষয়টো আলোচনা কৰি মোৰ নিজে বহুত বহুতেই ভাল লাগিল।
মোৰো দেই বহুত ভাল লাগিল ঠিক আছে আজিলৈ সামৰো, অ দিয়া দিয়া